খবৰ কোৱা
অ কি কৰি আছা
মই আছো ৰ বা এনে তুমি
এ ময়ো তোমাৰ এনেই আছো বাৰু বাকী ভত দিম ক বেছি কোৱা নাই কিবা কৰি আছা কি কৰি আছিলি দিন দিন দে যা
হেই ঘৰতে ৰবা এইকেইদিন কালি পৰাচোন বৰষুণে দি আছে। এতিয়া অলপ ৰ'দ দিছে ৰাতিপুৱা নেকি বৰষুণে কালি ৰাতিৰ পৰা
আচ্ছা আচ্চা বৰষুণ দিছে ন নাই নাই দিয়ছে দিয়ছে অলপ অলকে দি থ চললচা
অ দি সেইটো কি দিব বাৰু ভাত চাত খাল নে নাই ভাত চাত খালা নে খোৱা নাই।
চাউন পাই আছে ন মোৰ চাউন পাই আ চ পাই আছো ন
পাই আছো
পুৰা ক্লিয়াৰ কে পাইচা কক্লিয়াৰ কৈ পাই আচা
ক্লিয়াৰ ক্লিয়াৰ
অ অ ভাত শত খোৱা নাই ৰবা তুমি খোৱা না নাই
নাই নাই হোৱা নাই ৰবা
আচ্ছা আচ্ছা তোমে কেতিয়া খাবা পিছে ভাত ছাত
ভাত খাম তোমাৰ তিনিটা বজাত
অ', আৰু তোমালোকে অকমান দেৰিকে খোৱা আৰু।
অ', তিনটাত খোৱা যায় আৰু। কেতিয়াবা জল্দি খুৱাই দিওঁ আহ।
উম উ জল্দি কৰ
সেইয়াই আৰু এটা ঠিক টাইম নাই আৰু ফিক্স টাইম যে সেটো টাইমতে খাওঁ সদায়।
আজি পঢ়া চৰা হোৱা নাই।
নাই নাই পুৰা হোৱা নাই ৰবা।
কালি গলোঁ ৰবা অকণমান ফুৰিব গলোঁ।
ক'ত গ'লা?
এ তোমাৰ এই শ্বিলং ঠাইত গলোঁ তোমাৰ ৰ বেলেগ ঠাইত যোৱা নাই আৰু।
কি কোৱাছ শ্বিলং।
উম, উম আমাৰ পিন্দ এ আম শ্বিলং নহয় শ্বিলং চাইড হয় মানে ইমান দুৰ নহয় শ্বিলং কৰা একজন শ্বিল নহয় দাদা আহে তোমাৰে ব বাৰগাৰ কিনচে বাৰগাৰ কিব বললো
এই বাৰ্গাৰ কিনং মানে ইয়াতে আমাৰ ইখান ৰুক্মিণী গাঁৱৰ
আ কব ক ব মে
ত' কি হাল
ত দুটা মানুহৰ আমাৰ সেইটো লাগ ছিক্স ফ'ৰটিন নাইন কিবা টকা লাগিব ত্ৰিছ টকা লাগে উ তোমাৰ ক'লড কফি ললো তাৰপিছত চিকেন চিকেন বাৰ্গাৰটো ললো চিজ আছে উইথ চীজ আৰু ফ্ৰেঞ্চ ফ্ৰাইজ তাতে মান তুমি ত'তে তোমাৰ পিছত
কি কৈছা।
মানে তোমাৰ তাতে, তাতে আৰু ক'ল্ড কফি আৰু চিকেন, চিকেন বাৰ্গাৰ ঐত চিজ আৰু তাৰপিছত ফ্ৰেঞ্চ ফ্ৰাইজ তাতে তোমাৰ দুটা ললো আৰু। দুটা মানুহৰ তৰে তোমাৰ চিক্স চিক্স ছয়শ উনৈশ হৈছে।
অ', অ', ঠিকে আছে কিবা, কিবা কিবি নতুন মিদ উলাইছেটো তাতেওঁ।
কি কি ওলাইছে।
এই কিবা এটা ওলাইছিল ৰবা পেৰি, পেৰি মিলে তাৰ মাজতে।
ওলাইছে নেকি।
অ', সেইটো তোমাৰ পাৰি দুজনৰ কাৰণে ছয়শ ঊনৈশ টকা দিয়ে ষ্টাৰ্টিং কৰা সেইটো আৰু জি এছ অলপ লয় আৰু।
যিয়ে অ', বাৰ্গাৰৰ পেৰি পেৰি তাৰমানে জি এছ টি বহুত কাটে তাতে।
ন
অ', বহুত লয় জি এছ টি।
মোক কব
তে যোনটো বস্তুত তোমাৰ ছয়শ ঊনৈশ টকা জি এছ টি মিলি সেইটোৰ দাম তোমাৰ ছিক্স ফিফটি এইট মান হৈ যায় মানে ছিক্স চছেভেন্টি মান হৈ যায়।
উ ইমান ওঠৰ পাৰ্চেন্ট দিয়ছিলো নেকি পাৰ্চ মানে
আৰু সিমান মানে লয় বহুত লয় সেইটো গম নাপাও বিল বিল বিল খন চালেহে গম পাম কিমান লয়।
জি এ ি বিিক জি এ ি এ জি এ ৰাছিয়েল তলে কচ ষ্টে চটো ম নছটো
তে
বলো খালিদাৰ কুমাৰ গলো এই বিশাল যে বিশাল বিশালত গ'লো অ এ কালি একজামত গ'লো হা তাতে তাতে মোৰ চ চেন্দেলটো হেৰাই গলৰে। অ ক বুছিলো তদিনা ক কলো অ মানে বুলি কয় চেনদেলজুৰ হেৰাল তাৰপিছত আৰু বেন্দলত গলো বেণ্ডলত যায়। শ্লিপাৰ এযোৰ কিনিলো আৰু
অ
স্লিপাৰয ক কিনি কেনোই তাৰপ ভাল বানান নি গ ত পিছত পাৰ গলো এ ভাবছো ম ম তোমাৰ পৰা তাৰপিছত এ মম খাব যাম বুলি ভাবিছিলোঁ তাৰপিছত এ চিকেন কি বুলি কয় এইটো, কুুৰকুৰি মম যে পাইে চেভেনটি ৰুপিছ লই যে - অ তাতে ভাবছিলো তাতে যাওঁ তাতে যাই খাই যাই আহো। আহ ভাবিলো অকনমান গৰম চৰম লাগি আছে এ চি হাৱা চাৱা খাও বধি আছে অকনে ঠাণ্ডা সেইকাৰণে আপোনালোকে বাগানটোত এটা তাতে বিন্দাছ যাওঁ আৰু। আৰু কুৰকুৰি ম'ম কাৰণে এচি চেচি আছে নাই? এচি চেচি টো নাই।
নাই নাই নাই সেইখন তোমাৰ বাহিৰত বহি খাবা লাগে।
মই নিশাছো ভাবছ ত মই ভাবিলো আহছোনেইকাৰণে ভাবিছিলো যে তাতে নাওঁ াৰ তোমতে যা ভ তম যাই কিনে খাও আৰু মে খাই চাই ললো তাৰপাছত তোমাৰ হ'ল বিশাল অ বিশালত যাই পিনে তোমাৰ এই এ পেন এটা কিনিলোঁ ৰবা সেই ব্লেক পেন এটা। জোতা এযোৰ কিনিলোঁ ৰানিং খোজ জোতা এযোৰ কিনিলোঁ।
জিমৰ কাৰণে নেকি?
অ জিম অ জিম জইন কৰিলছো মই চাৰে তিনদিন মান। মই তোমাৰ নেক্স যোৱা ওৱেটনেছ দে লৈছিলোঁ। চাৰিদিন হ'ল আজিৰ কাইো যোোৱালি বন্ধ আছিল চানডে আছিল আজি পাঁচজন
আজি আজি গলা আজি গ'লা নে নাই?
আজি আমাৰ ইভিনং ইভিনংভ এ চাৰ অ অ চাৰে চাৰিটাত যাম যাম আৰু
অ এনে কি মাৰি আছা এনে?
অ মিক্স মিক্স মাৰি আছোঁ।
অ এস তোমাৰ এই লগৰে লৈছে না কৈছিলা যে
মোৰ লগৰ একচ সেই লগৰতটো নললে তাৰ কষ্ট বোলে বহুত। নোৱাৰে দিনবোৰ পাহৰিব অ মোৰ এটা মোৰ এটা লগৰ এটা আছে সি আগৰ পৰাই কৰি আছিল ভালে লগৰ হয়। সৰু কালৰে স্কুল স্কুলৰে লগৰ হয় সি মোটামুটি তাতে তোমাৰ ম মোটামুটি দেৰ বছৰ মান আপ হৈ গল জইন কৰা এ তাৰ লগত গৈছে সিয়েই ইনভেষ্ট
অ অ একেলত মৰা মানে।
তাতে যে আৰু এটা নগন চিনাকি মানুহ, এতি‌য়ালৈ লগৰ হোৱা নাই তাতে, আৰু কি বুলি কয় তোমাৰ- অ এনে যিটো ট্ৰেইনাৰ আছে ন, ট্ৰেইনাৰতটো ভাল মানে ট্ৰেইনাৰ ফোনত ট্ৰেইনাপ কৰি শিকাই দি আছে, এই কেইদিন যে গল ট্ৰেইনাৰে শিকাই দি আছে, মানে লগৰটোৰ শিকাই দিব লগা দৰকাৰে নাই।
আচ্ছা আচ্ছা।
তোমাৰ মানে কি জানা মানে ধৰিলোৱা চাল চেন্টাৰ অপেনিং হয় ন দিনভৰ সেই মানে খুলে আৰু, ৰাতিপুৱা পেপৰিয়া চা চাৰটামা চাৰিটামান খুলে নেকি এ পাঁচটামান বজাত আ, মইটো চাৰে চাৰিটা চাৰে চাৰি- তে যাও, তেতিয়া লগৰটোৰ লগত মাল-চাল খোৱা হয়। তাত ট্ৰেইনাৰ আহে ট্ৰেইনাৰে মোৰ পৰা ষ্টাৰ্ট দিয়ে আৰু।
অ' এইকেইদিন মানে তুমি মিক্সে মাৰিবা আৰু ন?
মিক্স মাৰিছো কাৰ্ডিঅ এ তোমাৰ এইটো মেশিন যিটো ট্ৰেডমেন যে ট্ৰেডমেন হে তাৰে তোমাৰ দছ-পোন্ধৰ দছ-পোন্ধৰ মিনিট মান কৰো, চাইকেলিং পাঁচ মিনিট মান কৰো। তাৰ পিছত বাইচেপচ, বাইচেপৰ এটা মাৰি আছো টাইচেপচৰ এটা মাৰি আছো। এ চোল্ডাৰ চোল্ডা'ৰ এটা চোল্ডাৰ এটা মাৰি আছো। চেষ্টৰ এটা মাৰি ডাম্বল এটা মাৰি আছো, চবৰে এটা এটা মাৰো আৰু গোটেই কেইটা।
ঠিকেই আছে, এই দৈপায়নেও বোলে জিম ল'ব ৰ'বা আমাৰ তাত মোক সুধি আছে। মাজতে
অ তোমালোকৰ লগৰ নহয়?
অ আমাৰ মোক কৈ আছিল আৰু মোৰ লত ল'ব বুলে ইয়াতে, আমাৰ জিমত।
সেইটোয়ে, আগতে তোমাৰ হাৰিজ দলেও কৰিছিল ত আমাৰ জিমত এতিয়াহে বাদ দিছে।
সি ইতিয়া কৰে না নকৰে?
নাই হাৰিজ দলে বাদ দিছে।
এতিয়া ত টতেলি বাদ দিছেনে নে বেলেগ টিমত গল?
বাদে দিছে টোতেলি।
আচ্ছা আচ্ছা। কিয় বাদ দিলে কিবা কৈছিল নে কাৰণ-চাৱন?
এ কাৰণ মানে কি আৰু, এনে বোলে ইচ্ছা নাই বোলে ইয়াৰ।
উ,
অ' বডি-চডি ভালে ইয়াৰ এনে-এনে সেনকা বডি তাৰ, ঘৰতে।
ঘৰতে ইমান
অ
মানেহ সেয়া জে-জেনেটিকচৰ হেনকা টাইপৰ
অ' এইটোৱেই জেনেটিকচ্।
সি গলে আৰু পাচজনে এৰিব
অ সেইটোতো হয়। বাকী দৈপানে ল'ম বুলি কৈছে। কি বা কৰে?
কেতিয়াৰ পৰা লব পাৰিব?
সিটো ইকেদিন বোলে গাঁৱত আছে, আজি না কালি গাঁৱৰ পৰা আহিব বোলে তাৰ-ছ ল'ম বুলি কৈছে চোন।
আজি বা কালি লম বুলি কৈছে।
মানে গাঁৱৰ পৰা আহি কিনে ল'ব আৰু বোলে কৈছে।
কত যাৱ তালৈ যাম ঘৰত যাম কিন্তু। এইবাৰ পেটলা পেটলা জিম পৰা আছে পেটলা হব চাগে একদম।
হ' অ' সেইয়াতো, ইতা আগৰ পৰায়ে পেটলাই দিয়াচোন।
সেইটো মুছে বহুত বেছি, নে মোৰ আৰু মাহিটো মুছে বহুত বেছি।
সেই এতিয়া দাৰিব লাগিব ট্ৰেডমিলৰ।
পাৰিম নেকি এইগিলাক। এইবিলাক বস্তু কি জানা টাইম, টাইম লাগে বহুত টাইম লাগে। কৰিয়ে কৰিয়ে, পাৰে কিন্তু বস্তু নাই।
অ' টাইম বহুত লাগে।
সেইয়ে।
তোমাৰটো মোটা মোটি খালে দিয়ে হ। মইতো ভালে দি মোটা মুতি।
উম।
অ' মোৰ হ'ল।
অ' কিমান দিন মান
মোৰচোন দুই বছৰ মানেই হ'ল।
এতিয়া তুমি, আজি যাবানে নাই?
আজি যাম ৰ'বা, মই এইকেইদিন বেমাৰৰ কাৰণে যোৱাই নাছিলো।
অ'বেমাৰ নেকি তোমাৰ?
অ' এই জ্বৰ হৈছিল, জ্বৰ হৈ আছিল।
অ' হয়, ভাই ভাইৰেল জ্বৰ, কাহ। এই চবৰে হৈছিল, এই চবৰে, আমাৰো হৈছিল, আমাৰ ঘৰত চবৰে হৈছিল। মানে আমাৰ দেউতাৰ হোৱা নাই, ভণ্টিৰ হোৱা নাই, বাৰ হৈছে, মোৰ হৈছে, আমাৰ ওচৰৰ কেম্পাছৰ হৈছিল। এ বহুতৰ হৈছে এই বেমাৰটো।
এ সেইটোয়ে, লাষ্টত এ মানে দুৰ্বল হৈ যায় আৰু উঠিব নোৱাৰি।
উম, বিশ্বকৰ্মা পাচদিনা। এই লগৰটো লগত ফিক্স কৰিলে, ফিক্স চিক্স কৰিলে বুলে জিম যাম বুলি। হা' সিদিনাখন গ'লো, সিদিনাখনৰ পৰা দিনৰ পৰা মই একদম কমজুৰি হৈছো। মই সেনেকে জীমট চিকিৎসা কৰা।
অঁ' মই মইয়ো তেনেকে গৈছিলো, লাষ্টত ভাল নাপালো।
আৰু ফাষ্ট দিনা কৰিলো, ছেকেন দিনা ঘূৰিলোঁ, ছেকেণ্ড দিনা ৰাতি শুই আছো একো খোৱা নাই, এই টো ৰাতিপুৱাৰ গা-ছা অকনমান বিষাই আছিল। উমঁ।
অঁ।
ইমানো বিষা নাই আছিল, জ্বৰে গা-ছা বেয়া তাৰপিছত টেবলেট খালো ৰাতিয়ে, তাৰপিছত নেক্সদিনা ভাল পাই গলো আৰু। ভাল পাই তাৰ নেক্স দিনা আকৌ
টেবলেট-চেবলেট খোৱা নাই আৰু এনকে এৰি দিছোঁ।
আৰু এতিয়া ভালে হৈ গৈছে ৰ
অ' আচ্ছা।
তাতে ৰাতি টেবলেট এটা খাই দিছিলো, তাৰ আগতে গেষ্ট্ৰিকৰ টেবলেট এটা খালো, খাই পেলাই ভাত ছাত খাই কে টেবলেট এটা খাইদিলো, অকনমান ভাত খালো, বেছি নাখালো, তাৰপৰা ভাত খাব নোৱাৰো কাৰণে কৰিলো অঠিকে নিৰ্মল দৰে ভাত খাব নোৱাৰো জানোৱে। সেইকাৰণে অকমান চিকেন আনিলোঁ উম চিকেন সেই এই চিকেন দিয়ে মানে ভাত চাত খালো। ভাত চাত খাই
ঠিকে আছে দিয়া চোন প্ৰটিনটো লৈ থাকিবা লাগে।
অঁ, প্ৰটিনটো এটিয়া লবই লাগিব বাৰু। এই